হয় বাইদেউ ভালে আছে আপুনি?
আছো আছো আপুনি ভালে আছে?
হয় হয় মই কুশলে আছো বাৰু মই আজি ভাবিলো ভ্ৰমণৰ কথা অলপ আলোচনা কৰোঁ।
আচ্ছা আচ্ছা। বাৰু ঠিকেই কৰিলে কাৰণ উম মইও মানে ভাবি আছিলো মানে ভৱিষ্যতে কিবা পৰিকল্পনা মানে কৰিম বুলি ভাবিছিলো সেয়ে বোলো কাৰোবাৰ পৰা অকমান পৰামৰ্শ লৈ লো ভ্ৰমণ বিষয়ে।
হয় হয় নিশ্চয়কৈ আপুনি কি পৰিকল্পনা কৰিছে অলপ কওকচোন বাৰু।
অ মই মানে মোৰ বৰ্তমানতো দুটা ঠাইত যাব বহুত বেছি মন গৈ আছে এটা হ'ল বৃন্দাবন আৰু এটা দাৰ্জিলিং। আৰু এই দাৰ্জিলিংটো যিহেতু ওচৰতে ধৰি লওক এনেকুৱা হৈছে যে ইচ্ছা কৰিলে পাক মাৰি আহিব পাৰো ইমান ওচৰত আছে সেয়ে মই মানে দাৰ্জিলিঙৰ কথা ভাবি আছো যে তাত যাম মই মানে লগৰ খিনিও মানে কি কৈছে কোনে কোনে যাব সেইখিনিও ভাবিলো এতিয়া ধৰি লওক অ কেতিয়া যাম সেইটো ভাবি আছো বৰ্তমান সময়ত শুনিছো যে বহুত ভূমিস্খলন হয় যিটো বৰষুণৰ বতৰ। ভূমিস্খলনতো বহুত খিনি বেছিকে হয় বুলি মই শুনিছো সকাৰণে অকমান ভয়ও লাগি আছে। যাৱওৱে নে নাযাওে এনেকুৱা ভাৱ হৈ আছে কিন্তু যাব বহুত মন গৈ আছে সেই ভাবিছো উম অহা মাহলৈ যাওঁ নেকি আৰু আপুনি গৈ পাইছে নেকি মানে দাৰ্জিলিঙত বা দাৰ্জিলিঙৰ মানে ম বৰ্তমান মোক মানে এই বিষয়ত অলপ মানে আহ অকমান জানিব বিচাৰো ধৰি লওক আহ মানে তাতে ধৰি লওক ইয়াৰ পৰাতো আমি ধৰি লওক গুৱাহাটীৰ পৰা ধৰি লওক আমি ইয়াতে গ'লো কি কয় শিলিগুৰি তালৈতো গ'লো। ট্ৰেইনৰ মানে ৰেল গাড়ীৰ ভাড়াটোতো বাৰু জানো এইটো কমতে হৈ যায়। কিন্তু তাৰে পৰা আকৌ যিটো আমি দাৰ্জিলিঙলৈ যাব লাগে চুমু বা কি যি কি নহওক আটাইতকৈ মানে মোক কম খৰচীয়া মানে সেইখিনি তথ্যখিনি লাগে মানে কেনেকে কম খৰচতে মই যাব পাৰো ধৰি লওক মই শুনিছো এতিয়া তা তে বোলে বাছ আছে চৰকাৰী বাছো আছে বহুত কম খৰচতে লৈ যায় এতিয়া সেইটো সমান সঁচা ক'ত পাম ক'ত নাপাম ধৰি লওক কোনখিনি ঠাইত পাম একদম তাতেই নাম ষ্টেচনৰ পৰা মানে নামি পিনি পামনে এনে ক'বাত যাব লাগিব বা যদি কিবা জানে আৰু সেইবিলাকৰ কথা আৰু লগতে তাত গৈ পিনে শুনিছো মানে হোষ্টেল থাকে তাতে। বহুত কম খৰচত বাহ বেত পোৱা যায় তাতে মানে ৰাতিৰ বাবে সেনেকে পাই কিবা এটা ফাইভ হানড্ৰেদ ছিক্স হানড্ৰেট বা ছেভেন হাইড্ৰেট কেনেকুৱা মানত সেটোটো বাৰু তাতকেও চাগে কমত পাই বুলি শুনিছো চ' সেইবিলাক কিমান সঁচা কিমান সহজ মানে সহজলভ্য কিমান উপলব্ধ হয় মানে কিমান সহজে পাব পাৰো বা আগতে চাব লাগিব যিখিনি আপুনি জানে মোক অকমান মানে এই বিষয়ে পৰামৰ্শ দিয়কচোন।
হয় হয় মই বাৰু যিখিনি পাৰো ক'ম মই যিহেতু মই নিজে যোৱা নাই কিন্তু মোৰ লগৰ বন্ধুজন গৈছে মানে হয়। তো সিহঁতে এনেকৈ গৈছিল যে ট্ৰেইনত গৈছিলে তিনিশ টকা পৰে তাৰপিছত ওচৰতে ষ্টেচনৰ ওচৰতে টেক্সি, বাছ এইবোৰ ৰখি থাকে তাতে এশৰ পৰা ডেৰশ টকা লয় আৰু। আপুনি দাৰ্জিলিঙলৈকে হয় হয় তাৰপিছত, তাতে গৈ আপুনি ষ্টে' কৰাৰ কাৰণে তিনিশ টকা মানৰ পৰা আৰম্ভ হয় আৰু তাৰপিছত- খুৰা কাৰণে উম মানে তাৰে যাতায়ত- যিবোৰ চলে- সুচল ভাৱে তাতে যাব পাৰে পঞ্চাশ টকা মান পৰিব চাগে। আৰু সেনেকুৱাই আৰু বহুত- ভাল সুবিধা আছে আপুনি গ'লে গম পাব আৰু মই ইমান বিশেষ নাজানো বাৰু।
উম হুম হু হুম।
হয় হয়, যদি আপুনি কিবা কলিকতা- প্লেন কৰিছে বা দিল্লী প্লেন কৰিছে এইবোৰৰ বিষয়ে মই অলমান জানো বাৰু। বা কালি মই হয়। কালি মই ভূটান গৈছিলো ত' ভূটানৰ যদি কিবা এনেকুৱা লাগে- সহায় বা সেনেকে আগবঢ়াব পাৰিম বাৰু মই।
নিশ্চয় নিশ্চয়, মানে অঁ মানে এটা এটা ঠাই কৰি আমি আলোচনা কৰি যাও হা যিহেতু আপোনাৰেই- সেইখিনি জ্ঞান আছে।
চৌ' সেইখিনি মই আৰু লগত- তে মোকো সুদিব পাৰে মই কৰ'বাত মানে যোৱা ঠাই বিলাকৰ যদি জানিব বিচাৰে। সেই আপুনি মানে প্ৰথমতে কওক মোৰ মানে মোৰ মামাৰ ছোৱালীজনী- দিল্হিত নয়দাত থাকে হাঁ ত' মই কেতিয়াবা ভাবো যে মই যাও তাত- তাইক মানে আহ হঠাৎ মানে হেই কৰো আৰু- চাৰপ্ৰাইজ দিওঁ এনেকে ভাবি থাকো বাত মানে মই নাজানো মই জানো যে- খৰচী হ'ব কিন্তু কিমান খৰচী সেইটো ময় একো মানে মূৰত মানে নাই আৰু। সেইয়ে মই আপোনাৰ পৰা জানিব বিচাৰিম ধৰি লওক কেনেকুৱা খৰচ হয় মানে ক গ'লে। এনেকুৱা বস্তু বিলাক কেনেকুৱা ধৰণৰ সেই হ'ব পাৰে মই আপোনাৰ পৰা জানিব বিচাৰিম অকমান জনাবচোন।
হয় হয়, মই যিহেতু তুমি নয়দা বুলি ক'লা কিন্তু আমি গৈছিলো তোমালোকৰ ছাইদ- চাউথ দিল্লী মানে নৈ আমাৰ নাগ লৈ আছিল মানে ডিষ্ট্ৰিকখন ত'- তুমি যদি যোৱা মানে আবাদ আছাম বা ৰাজধানীত যাব পাৰা। মানে টিকেট বিলাক তোমাৰ দুহেজাৰ মান- পৰিব দুহেজাৰ পঁচিছ মান পৰিব ৰাজধানীত গ'লে এটা সুবিধা পাবা- কি মানে বাহিৰা দোকানী এইবিলাক নোসোমায় আৰু ট্ৰেইনত মানে তাৰে যিখিনি- প্ৰয়োজনীয় সেখিনি সোমাব। আৰু তাতে ষ্টেচনৰ পৰা নামি তুমি তাতে থাকেই টেক্সি বাছ এইবোৰ। থাকেই মানে তাৰে পৰাত- ধুনীয়াকে যাব পাৰিবা আৰু সেই আৰু অলপ গৰম বেছি পাবা ইয়াতকে মানে জলবায়ুটো। আৰু ছাৰপ্ৰাইজৰ কাৰণে এইটো এটা ভাল মানে পৰিকল্পনা বুলি মই ভাবো আৰু। মানে ইমান- যদি তুমি একদম ভেজাল নোহোৱাকে যাব বিচাৰা তেনেহলে ৰাজধানীত যাব পাৰা মানে একদম ভে- জাল নাই আৰু কম সময়তে পাবা অঁ তোমাৰ- চৌবিশ ঘন্টা মানৰ ভিতৰতে পাই যাবা আৰু বেলেগ ট্ৰেইনত গ'লে- তোমাৰ অলপ বেছি সময় লাগিব বাৰু। ধৰি লোৱা থাৰটি ট্ৰিচ ঘণ্টা বা ছাৰে ট্ৰিছ ঘন- টামান লাগিব পাৰে। অঁ তাতে কৰিব লগীয়া তোমাৰ এম্বেচি বিলাক আছে। তাতে আৰু কুটুকমিনাৰটো চাব পাৰা আমি চাইছিলো পঞ্চাশ টকা লৈ টিকেট আৰু এন দিল্লী গেট ইণ্ডিয়া গেটখন চাব পাৰিবা সেইখনতো বিনামূলীয়াই বাৰু চৌপাশটো ঘূৰিব পাৰিবা আৰু আমি যদি যিখন হোটেল লৈছিলো তাতে আঠশ টকাকে লৈছিল চাগে এদিনত এ সেনেকুৱা ইত এতিয়াও মানে আঠশ টকা মানতে পাবা আৰু অ কমতে পাই যায়
কেইজন থাকিব পাৰি এটা কোঠাত
দুজন থাকিব পাৰি চাগে মইতো অকলে আছিলো হয় হয় অ আৰু এম বিচি বিলাক বহুত ভাল লাগে আৰু আৰু তাতে এটা তুমি সংস্কৃতি দেখিব পাৰিবা তিব্বতীয় সংস্কৃতিটো চাব পাৰিবা
হুম
তিব্বতীয় মানুহৰ সংস্কৃতিটো চাব পাৰিবা আৰু তাত
আচ্ছা আচ্ছা এমবেচিৰ কথা ক'লে যে এমবেচিত মানে আপুনি মূলত কি বস্তু মানে দেখা পাব পাৰে মই মানে এতিয়ালে এমবেচিত গৈ পোৱা নাই কিন্তু মই জানিব বিচাৰো
হয় বিদেশৰ এম্বেচী বিলাক আছে ধৰি লওক ফ্ৰান্সৰ এম্বেচি আছে জাপানৰ এম্বেচি আছে
সেইটোতো গম পালো মানে কিন্তু মানে মূলতঃ তাতে কি মানে মিউ মিউজিয়াম টাইপৰ মানে সেনেকা কিবা থাকে নেকি তাতে
যদি তুমি জাপানৰ এম্বেচিৰ সংস্কৃতিবোৰ চাব পাৰিবা তাৰে মানে থলুৱা খানা এইবোৰ থাকিব আৰু সেনেকুৱা ধৰণৰ আৰু তুমি যিটো এম্বেচিত যোৱা তাৰে দেশৰ মানে অলপ আৰ্হি এটা পাই যাবা আৰু
আচ্ছা আচ্ছা আচ্ছা বুজিছো বুজিছো এইটোৱে আৰু মানে তাতে হয়তো মানে ধৰি লও তাই সেইখন দেশৰ মানে লগত জড়িত কিছুমান বস্তু আভাস পোৱা যায় আৰু নতুন বস্তু চাব পৰা যাব উম হুম ঠিকেই বাৰু সেইটো যাম বাৰু আৰু কেতিয়াবা যদি মানে সুবিধা পাওঁ কাৰণ নতুন ঠাই এটা চাবতো বহুত মন যায় মই আজিলে মানে দেল্লী যাই পোৱা নাই কৈ পোৱা নাই আজিলে চ মানে মন যায় চাব বাৰু কেতিয়া যদি পাৰো অতি সোনকালে যাম
হয় হয় আৰু যদি তুমি একদম কম খৰচী এটা প্লেন কৰিম বুলি ভাবা তেনেহ'লে কলিকতা যাব পাৰে কিন্তু মানে বহুত সস্তা গুৱাহাটীত
অ তাতে তাতে খোৱা লোৱাও বহুত মানে ত্ৰিশ চল্লিশ টকাত মানে মাছ ভাত পাই যায় বুলি মই শুনিছো
অ অ অ হয় হয় আৰু লগতে বিৰিয়ানীও পাই যায় চল্লিশ টকা মানতে
হে মাইকা অক এতিয়া মানে কিমান মান ধৰি লওক আপুনি একদম ধৰি লওক একদম কম খৰচত মানে কিমান মানৰ ভিতৰত ত যাব পাৰিম একদম কম কিন্তু
একদম কম যদি কোৱা দুহেজাৰতো যাব পাৰি মানে কেনেকৈ তোমাক ধৰি লোৱা টিকেট চাৰিশ টকা ল'ব অহা যোৱা আঠশ টকা থকা তোমাৰ যদি হাওৰা ওচৰত থকা আমাৰতো বাৰু এটা ফ্লেট আছিল কিন্তু যদি তাতে থকা মানে দুশ টকা মানৰ পৰা আৰম্ভ হয় চাগে দু দুশ তিনিশৰ পৰা হাওৰাৰ ওচৰত বাঢ়ি যায় থাকে চাৰি হেজাৰ আনেকে বাঢ়ি যাই থাকে আৰু বাকি তাতে তোমাৰ অহা যোৱাতো মানে মেট্ৰ ট্ৰেইন চলে ত' তাতে পোন্ধৰ টকা, বিশ টকা সেনেকে লয় মানে ধৰি লোৱা, গুৱাহাটীৰ পৰা খানাপাৰা মান ডিষ্টেঞ্চ। তোমাৰ এই বিশ টকা মানতে হৈ যাব মানে সেনেকুৱা। ফুৰা আৰু অ', আৰু কাপোৰ কানিৰো দাম কমেই দিয়াচোন তাতে।
মই ন। মানে ইয়াতে কুৱেইট গৈছিলো ন যাওঁতে মানে মোৰ কলিকতাত মানে কি হ'ল আ কলিকতাৰ এই কিবা এটা ষ্টেচনৰ পৰা মানে হাওৰা ষ্টেচনলৈ আহিব লগা আছিল। সেনেকে অকমান মানে, মানে কিমান মান ঘন্টা আছিলে, বহুত ঘণ্টা আছিলে, ধৰি লওক কিবা আঠ ঘণ্টা নে দহ ঘন্টা আমি ৰ'ব লগা হৈছে তাতে। অ' অকমান দেৰি হৈ গ'ল সেয়ে, তাৰ পাছত তাৰ পৰা মানে মই কলিকতা খন যে ইমান ধুনীয়া ইমান মানে, আ সেই বুলি ভবা নাছিলো হা তাৰে যিবিলাক অট্টালিকা আছে, তাৰে ইমান ধুনীয়া এই পুৰণি মানে সেইবিলাক মানে গম পাই ন পুৰণি, আগ পুৰণি সময়ৰ পৰা আছে ন, বহুত আগৰ পৰা বনোৱা কিছুমান আছে, চাই কিনে ইমান ভাল লাগিছে মানে এনেকুৱা মানে অকমান ধৰি লওক আগৰ আমি ধৰি লওক ইয়াতে কি বুলি কয় মানে বেলেগ বাহিৰৰ, বিদেশত মানে আগত যেনেকুৱা আছিলে ন তেনেকুৱা ঠাইত মোৰ যোৱা যেন লাগিলে। বহুত ভাল লাগিছে আৰু ধুনীয়া লাগিছে ঠাইখিনি, আৰু তেতিয়া পৰা মানে মোৰ কলিকতাৰ প্ৰতি দৃষ্টিভংগীটো অলপ সলনি হৈছে, কাৰণ মই আগতে তেনে ইমান মানে ধুনীয়া বুলি ভবা নাছিলো, হা, তাৰ পিছত ভাল লাগিল এবাৰ যাব মন যায় আৰু আচ্ছা, আপুনি এটা শেষত এটা কথা কওকচোন মানে দাৰ্জিলং, দাৰ্জিলিঙৰ যিহেতু মই এতিয়া পৰিকল্পনা কৰি আছো, তাতে মই একদম, মানে একদম কম খৰচত মই যাব বিচাৰো, কিমান মান মানে একদম কম মানে মে সিহত হ'ব পাৰে আপুনি মানে এটা মানে একদম সাৱধানে মানে খৰচ কৰিব বিচাৰো এনেকুৱা নহয় যে মানে জানেই তো, মই যিহেতু, বৰ্তমান পঢ়ি আছো, সেই, উম সেইটো সেইকাৰণে।
এটা লৈ যাবা আৰু, তাৰে মানে এতিয়া বিপদত নপৰা আৰু।
চাৰি পাঁচ হাজাৰতো লাগিবই ন।
হয় হয়, তাৰে মানে সিমানখিনি হলে ভাল আৰু তোমাৰ হয়, হয়।
আচ্ছা আচ্ছা, সেইটো হয় বাৰু ঠিকে আছে বাৰু।
নিৰ্ভৰ কৰে হয়।
আচ্ছা আচছা, ঠিকে আছে বাৰু, আচ্ছা ভাল লাগিল কথা পাতি আপোনাৰ লগত।
অ' অ', তাকেই তাকেই ভ্ৰমণটো বৰ দৰকাৰ ন।
উম, বহুত বেছি, বহুত বেছি, বাৰু আৰু কথা পাতিম বুলি আশা ৰাখিলো। উ উম, উম, উম দিয়ক ধন্যবাদ।